হেল্ল কোন চা
শুনিছোঁ ত ইমান দেৰি উ ফোন লাগি আছে আছে ৰিচিভ কৰা নাই মই আকৌ ভাবছিলো তই ৰিচিভ নকৰিবি নেকি
মোৰ তাত ফোনে আহা নাই আহা লগে লগে ৰিছিপ কৰিলোঁ আহা লগে লগে এই মাত্ৰ
অ আলহী আহিছে বোলে বৈবাক গিলি
অ দিছো ৰ বহছি চাহ তাহ বনাই দেও আৰু
ৰাখি থ আজি দিনটো ভাত চাত খুৱাই পঠাই দিবি।
নাখায় ভাত খাবা দিলেও নাখায়।
বুঢ়া মানুহ একলা একলা আৰু কি বনাব ঘৰত
একলা একলাই নহয় আহে পুতাক কোনোবাতো ডাঙৰটোৱে ন ম সৰুটোৱে আহে আহি খাই যায়। নেকি
যেতিয়াই মন যায় তেতিযাই আহি যায় কিন্তু ন সময় চময়ই চাবা লেঠা না যি যা মানে কি ঘৰত সোমাই থাকবা মন নাযায় তেতিয়াহে ওলাই আহে আৰু সেইখিনি যিপা হেৰি যোৱা নাই কিন্তু কাৰো বেলেগৰ ঘৰত নাযায় মন গেলিয়ে সেইকাৰণে তঁ তাকে দাৰে আৰু
সেইকাৰণেতো ভাল দে আহিলি ভালো লাগে আহিলি বুঢ়া মানুহ
আহ অলপ কথা চথা পাতি থাকিব পাৰিবি মাহক লাগি ৰাখি থৈ দি।
বাত খাইনা ইমান টাইম
আহিব হোমৰকে আহিম মাতো দি আৰু গুচিও যায় সেইদিনাখ নাই বাইদেহঁতৰ ঘৰৰ পৰা হোমৰ লগত কৈছি বাহিৰতে যাবা নেকি মই বোলো বলগ যাম যাই যদি।
উম উম
ন মোৰ পিছে পিছে গৈছ তাৰ পিছত দাদাৰ লগত দাদাই অ আইচা আইতা দে ব অ বহিম ৰ সেনকা কলাক কয় দেখি চতালল লাগি গল যেতিমাক কলাক কি কৰিছ জেঠীমাৰ কৈছে আছো ৰব এনে বহাগ খৰি এ যাও দা মই মই জেঠিমাাহঁতৰ চোতালৰ পৰাই বাইদেউত চোতাল নাপালোৱেই
অ অ ইট ধৈৰ্যয়ে নাই বহি থাকবা এটা জাগাত
অ এনকে কৈছ এ এনে একবাৰ চাবা আহিছিলো। বহুত দিন অহা নাছিলো সেইকাৰণে একবাৰ চালো আৰু যাও এতিয়া। মানে চাবেয়ে আহিছিলো আৰু চালো আৰু যাওঁ আৰু
তাতঁ তাতঁ অহ ইছ ইমান হাঁহৰ শব্দ।
উম
আগৰ দৰে মাথা ব্ৰেইনতটো অলপমান হেৰি হৈছে কিজানি। সেইকাৰণে সেন্দুৰ চেন্দুৰ লৈ থাকে দেখোন। সিদিনাখনে সিদিনাখনেও শিৰত সেন্দুৰ লৈ আহিছেল।
আকৌ কমকে আজি বেছিকে লৈ আহিছ আকৌ।
শিৰতো লৈছি
শিৰতে লৈ আহিছে আজি।
হে এইমানানে কি শিৰক শিৰত গিৰেক যি নাই সিন্দুৰ যি ল'বা নালাগে সেইখিনি নাভাবে খব মাথা ব্ৰেইনতটো মানে সৰু ছোৱালী আনাই গৈছে
তেনেকে ক
অ টোৰ নেটৱৰ্ক নাই ফাঁচি আছে।
অহ আছে মোৰ ফুল।
এইবাৰ শুনা পাইছো দে। হ যি মন যায় তাকে কৰি থাকে আৰু কোনোবা দিনা মন গি ফ্ৰক চক পিন্ধিও আহি যাব ৰ তহঁতৰ ঘৰত অ
নাই আনি দিবাও লাগব, থাকবও লাগব লগত। মই মই ক'লো বোলে ফ্ৰক এটা দিয় দিয়ক মই পিন্ধু। পিন্ধব নাই কি সেনকে ক'লো বা চুইজাৰ এক যোৰ দাও, নাই নালগে বলে নিপিন্ধো। কিয় পিন্ধিম হনে কয় সিহঁতক
সেইখিনি কাণ্ড জ্ঞান আছে। বহি থাকক, থাকক নামাতে না। বহিথাকক যদি ভাল।
চলিটো বোলে নবা নবা, চলি ত বোলে এ এ এ। কৰি থাকে কিন্তু বোলে আহিবা দে অলপমান টাইম আহিলেও বোলে কয়, এ পাৰ হ, পাৰ হৈ পাইছ। লগত থৈ দিছি তাতে, নালগে দে যাবা বুলি হিংসা কৰে বোলে সিহঁত আৰু। সেকে আনি থৈ দিবি বোলে।
যাবানে নেদে
ন অলপ টাইম, বেছি টাইম নহয় অলপ টাইম মানে থাকাবা দিয়ে
অ সদায় যদি দিলাক হয় ছোৱলীটোৰ লগত টাইম পাছ কৰি থাকিল হয় অলপ শৰীৰ মনটো। ভাল লাগে দেই
উম। আজি কি হৈছে জানা না ৰাতিপুৱা?
কি?
সঁচাকে দেই। এ সেই কি বুলি কয় এ মইও ৰাতিপুৱা চাহ বনালো। চাহ বনাওতে মই বোলো মই বোলো মাই সিতৰ ঘৰলৈ আজি ওলাই যাব। কামত অলপ দেৰি লাগে, মই বোলো হে কৰিলো পিঠা বনালো।
উম।
পিঠা, চাহ খাইলৈ হ'ল। মাক চাহ দিলো, মইয়ো চাহ লৈ গলো। পিঠা হল বনোৱা হোৱাৰ পিছত কি কি হৈছে? গেছটো মই হেৰি চিলিণ্ডাৰত বন্ধয়ে কৰিছো। চিলিণ্ডাৰত বন্ধ কৰাৰ পিছত কি হৈছে তাৰমানে হেৰি। এ সেইটোও বন্ধ কৰিছো কিন্তু মই মানে হেৰিতো।
উম।
নহয়। সেইটো বন্ধ কৰা নাই দে, এ যোনটো আমি হেৰি চোলাটো সে ইচকাৰ বন্ধ কৰা যোৱা নাই। মই ভাবিছো কি চিলিণ্ডাৰত কৰছো এইটো বন্ধ কৰা নাই আৰু কৰা নাই সেনেকেও গুচি গলো পাৰাওঁতে। ত চাও যি, চাহ তাহ খাৱা হৈ গেল অলপমান মই মবা মোবাইল চালো, মোবাইল চাই তাইফালে অলপমান জিৰে হেতে পেলে যেতিয়া মই কাপটো থবাই আহিলো পাকঘৰত। আৰে, জ্বলিয়ে আছে গেছ।
কি কোৱা।
অ, মানে চিলিণ্ডাৰত বন্ধ কৰিছো কিন্তু মই, কিন্তু এয়াতে জ্বলিয়ে আছে গেছটো।
এনে গল ইমানহোপা?
মানে গেছতটো বন্ধ কৰিছো, কিন্তু মানে চোলাটোত জ্বলি আছে কি কি কাৰণত মই সেইটো গম নাপাওঁ।
টোৱে মানে চিলিণ্ডাৰ টোত বন্ধ কৰচা ইতে জ্বলি আছে। আমাৰো আমাৰো চিলিণ্ডাৰত সেনেকোৱা হৈছিল। চিলিণ্ডাৰত
তাৰপিছত বাপৰে ইমান টাইম হল কমেও বিশ মিনিট বিশ মিনিট পঁচিছ মিনিট হৈছে।
তে ভাত আঞ্জা হৈ গল হয় সেইখিনি গেছে দি।
পিছত মই বোলো, হে ভগৱান কি কৰিলোৱে আজ।
মায়ে গম পোৱা নাই।
কামত গুচি গাল। তাচত মইও বোলো চাহ খানি খাই পেলে, মই বোলো চাহ খানি খাই পালে মোল চাহ। চাহ খিনি খোৱাটাইমত অলপমান মোবাইল টো চাই চাই পেলাই চাহ খাই আছো, চাহ টাহ খাই লৈ পেলাই অলপমান। বহিলো মোবাইলটো চালো, চাই উঠি পেলাই আকৌ, মই বোলো ৰ কাপতো ধুই থৈ আহো ৰ বুলিকে থবা আহিলো পাকঘৰত, থবা আহোতে যি দেখা পালো হে ভগৱান টাৱা হান বহুৱা। আছিল মানে। টাৱা খান থোৱাই আছিল গেছৰ ওপৰতে। তাৰে পিছত চাওজি, অ আজ খান দৌৱে আছে।
ভাল হৈছে দে
অ আজকাল কলা পৰি গিছে একেবাৰে
কৈ দিম ৰ মই মাৰ আগত আজি
তাৰে পিছত আৰু মই বোলো দে এনে এনে কথা নহয় মই বোলো বাপ কিবাকে বা চিলো যি হ'লেও ত আৰু এড কৰি বেছি সময় ন
তাৱা খান ওপৰত আছিল তাৱা খন গৰম হৈ আছিল
টাৱা খান টাৱা খানৰ পৰা মই আছে টাৱা খানৰ ওপৰতে মই হেৰি খন থৈছিলো মানে মাজত
টাৱা খান যেতিয়া ফাটি কেনে যেতিয়া গৰম হৈ থকে হিলে গ ল হয় তেতিয়া গম প
তাকেতো সেই গেলাতে ক'লা হৈ গছে তাৰত সেই টাৱা খাননৰ ওপৰত মই খচ খান থৈছিলো সেই কৰাচ খানে কলাব গৈছে কি ক'ম আৰু মই।
সেইকাৰণে এইবাৰৰ পৰা চাই কেনে সেইটো মনত পৰিবি শে
অ মই কি মই ভাবছো কি হেৰি ইয়াতে চিলিণ্ডাৰত বন্ধ কৰিছো যিহেতু গেছত এাতে ন আৰু ক'ত জুই থাকিব বন্ধ লৈ হৈ যাব সেনেকে ভাবছো অ ভগৱান কিবাকে বাচিছো আজি নহ'লে কি হল আ। সবনাহ হলাগৈ একদম সাৱধান ল গেছৰ ক্ষেত্ৰত সেইকাৰণে
সেইকাৰণে আমাৰ আগৰ বাৰৰ চিলিণ্ডাৰতটো হেনে হেন আছি ছিল মানে চিলানডাকতটো দি থৈ দিলে অ। মানে স্তব সেইটো জুই আহিয়ে থাকে মানে ভাত আঞ্জাব হৈ যাব তথাপিতো চিলিণ্ডাৰ টো। বন্ধ কৰি থলেও মোৰ ভাত আঞ্জা হৈয়ে যায় গেছ থাকিয়ে যায় এইবাৰততো তাতো সেইটো প্ৰব্লেম নাই
উম
কেতিয়াবা আহে সেনেকে গম নাপাবি দৌৰা দৌৰি কে ক'ৰবাত গুচি যাবি চে সেনেকে জ্বলি থাকিব পিছত যাই সৰ্বনা হৈ যাব।
উম।
আজি য ঘৰত থকা কাৰণেহে দেখা পালি যদি
তেনেক যদি কবাত গুচি গ'লো হয় আজি পৰা গম পালো। সাৱধান হব লাগব আৰু তটো
সেইকাৰণে চাবি বন্ধ কৰাৰ। পিছত মদ দৰে ভিনদৰে মোক কৈ থাকে মোৰ বোলে মুদ্ৰাৰ দশ ছে মই বাৰে -বাৰে সেইকাৰণে চাই থাকো। চিলিণ্ডাৰ চাও, গেছ, দৰ্জা চাও, মই সেইটো অভ্যাসে আগৰ
নহয় অনিদিনা ময়ো চ চাওঁ অইনদিনাখানে ময়ো চোৱা যায় কিন্তু আজি কি হ'ল মই বোলো তাৰাতাৰী চাহ খিনি খাওঁ আৰু ঠাণ্ডা নহওতে সেই বুলি কেনে চাহ খানি লৈ গেলো বন্ধ কৰছো এইটোও মই কিন্তু পাহৰি গেচো যি মই এইটো যি বন্ধ কৰা নাই সেইটো বন্ধ অকল চিলিণ্ডাৰ টো বন্ধ কৰিছো।
উম
এ' মই বোলো দে আৰ আজি চেচে আছিল বোলো এইখিনি সময়ত যদি মই নাহিলো হয় আৰু শেষে হলা হয়।
হলে ঐ। সেইকাৰণে বাৰে -বাৰে হাজাৰ বাৰ চাবি এগলা বস্তু বাপৰে। ভয় লাগে মই সেইকাৰণে চিলিণ্ডাৰ লগাবা পাৰো ফিট ফিটিং কৰবা মই তথাপিতো মই নকৰো সেইকাৰণে ভয়তে এইবাৰ আৰু -আৰু গেছ দিবা আহোতে মানুহ ত' এইবাৰ চিলিণ্ডাৰটো দূৰত থৈ গেচি যাই তা পা পাইপডাল দীঘল কৰি দিছি ভিনদৰে আকৌ বেৰাত বান্ধি দিছে ওচৰত বোলে থবা নালগে গেছ আমাৰ একদম গেছৰ অচৰত তে আছিল সেইকাৰণে এইবাৰ কৈছি কৈ থৈ গেছি একদম ওচৰত নথবি অলপ দূৰত থবি
এক- এক, দুই মিটাৰ দূৰত থবা লাগে বোলে সদায় গে চিলেণ্ডাৰ টো।
উম
ফুকে -ফুকে নুমে দিবা লাগা হৈছি গেছটো এ' নাই ভয় লাগে নহলি।
ফুকে- ফুকে নুমে মানে কি দুটা চুইচে বন্ধ কৰি দিবি আগে -আগে সেই কৰবি এনেকে হেইয়াৰ উম সেনেকুৱা যদি হৈছি চিলিণ্ডাৰটো আগে বন্ধ কৰবি কৰিকেনে ওপৰৰ সেখান বন বন্ধ কৰ দিবি দি উঠি কেনে কাণ খান পাতি শুনবি গেছ অলে আছে নে নাই মই
আগে -আগে তো চিলিণ্ডাৰতে বন্ধ কৰো না
কৰি সেইটোও বন্ধ কৰ দিবি।
আগে চিলিণ্ডাৰতে বন্ধ কৰো তাৰে পিছত হে গেছটো বন্ধ কৰো।
কাণ খান পাতি শুনবি পাইপৰ জইনৰ ফালে আৰু চিলিণ্ডাৰৰ আৰু চুইচ গেইটাৰ ফালে গেছ যায় যাই আছে নেকি যদি গেছ যাই থাকে বন্ধ কৰাৰ পিছতো চিৰ- চিৰ কে মাত এটা উঠফনা তেতিয়া মানে কি গম পাবি কোনফালে গেছ যায়। হা
চাইছা নে নাই নও মিনিট?
অহ, চাই আছো দে।
অহ ',
হেৰি কৰিম হা এই ফোন কাটাৰ পিছত তোক মই আৰু একবাৰ ফোন মাৰি কিবা এটা কথা আছে কবা কাৰণে
অহ ',
তই অকনমান সময় ৰখিয়ে দি তাৰে পিছত মই অলপমান কাম কৰিম তয়ো কাম কৰবি।
অলপ ৰখি দিবা নৰো মই এতিয়া কামেই আছে অলপ টাইম কাম -চাম খিনি কৰি লও কাম- চাম চেছ কৰি পেলেহে।
কৰি আছো তই লগতে থাক।
দে -দে হ'ব দে অহ।